হেল্ল',
এই নামাতে আমাক।
কিয় নামাতে।
কিয় মাতিবচোন চিনি তিনি নাপায় আমাক গতিকে কট কেতিয়াবাতে আমি সেৱয়া কৰিলো।
নহয় এনেই দেখোন তো আগৰ স্কুলত। পলিভেলৰ পৰা দেখোন বিয়াাই চি মাতে দেখোন বাকী চাৰ।
মাতে তোমাৰ এই ইনসপায়াৰ - ইনসপায়াৰ। য।
অ, ৰচ তই যে প্ৰাইভেটৰ পঢ় আক গভমেন্টত পঢ়িব পাৰি লি হয়।
চেকেণ্ড ইয়াৰ ফষ্টট ইয়াৰটো।
এই অ, এই গভমেন্টত পঢ়িবৰ কথা কৈছো অ।
পইচা পাতি হয়।
কিহৰ - কিহৰ।
অ, নিজুত মইনা।
অ, নিযুত মইনা কি প্ৰাইভেট স্কুল গমেণ্ট স্কুলত পঢ়িলে পায় নেকি।
গভমেণ্টতহে পায় এহেজাৰকৈ কিছুমানে পোন্ধৰশকৈও পায় যিমানকে ল' কাষ্টৰ।
অ', অ, এ মই প্ৰাইভেটত পঢ়িবলৈ মানে কি মইং ইংলিছ অসমীয়াাত ভালকে নোৱাৰো যে। সেইকাৰণে।
ত' নিজৰ অসমীয়া তো হে চেঞ্জ কৰিব লাগে অসমটো।
উ - উ নিদিলেই আৰু ঘৰৰ পৰা।
ভালহে মাহে - মাহে এহেজাৰ টকা পাই থাকিলে হয়।
তেতিয়া কৈছিলো নকলে এতিয়া আৰু এতিয়া এতিয়া আকৌ কলেজত পঢ়িব দিছে এতিয়া আকৌ মোৰ মন নাই।
এতিয়া প এতিয়া ডিগ্ৰীত পাবি। এতিাতো পচিছশ পাবি এনেই পঢ়ি থাক। পঁচিছশ পাবি ভালে মাহে মাহেটো পইচা ওলাই থাকিব।
সেইটো হয় বাৰু।
পঁচিশ এটা ওলাই থাকিব মাহে মাহে ভাবচোন আগষ্টৰ পৰা যদি তোক পঁচিশ পঁচিশ দিয়ক তেন্ত কিমান হব ভাব।
উম।
বহুতো পৰিপূৰ্ণ। তেওঁ যদি গভমেণ্টত লোৱা হয় স্কলাৰশ্বিপ পালি হয় নিয মইনা পালি হয়। গভৰ্মেণ্টত বহুত সুবিধা থাকে পইচাৰ কাৰণে প্ৰাইভেটত ইমান সুবিধা নাই। আছে সঁচা কথা কওঁ প্ৰাইভটত প্ৰাইভটত পঢ়ি লাবি নাই।
নাই অ নাই আজিকালি আজিৰ দিনত নাই তই তই তই কি কি জাননে। যদি প্ৰাইভেট পঢ় পঢ়িবলৈ পাৰ মানে মন আছে ত' নহয় ভাল ধৰ নি ঘৰৰ মানুহ। লাগিব।
সেইটোৱে।
আৰু আৰু তই এডাল কি বুলি কয় ভালকে লাইন লৈ পঢ়িব লাগিব।
আৰু এটা চাবিচোন এনে গভমেন্টৰ পঢ়া পঢ়িব লাগে ন কিবা এটা নে কিবা এটা। কৰে কিন্তু পাৰৃথক প লাগে ন সৰু সুৰাতেহে কৰিব
অ সি'এতিয়া খালি আৰু প্ৰভ প্ৰাইভেট জব বিলাকে কৰে আৰু। প্ৰাইভেটত পঢ়ি পঢ়ি প্ৰাইভেট জবেই কৰে।
প্ৰাইভেটতে থাকিব প্ৰাইভেটত যিমানিন দিয়েিমানখিনি।
উম সেইটো হয় কিন্তু কিছু মানে অহাৰ লগত কিছুমান। ভাল পঢ়া চুা লৰা প্ৰাইভেটত ধৰি লওক পাই যায়গে কষ্টই মষ্টই পায়গে দ চৰকাৰী চাকৰিতটো। সেইজনীে উম বাকী হিন্দু নাপ কিন্ত এতিয়া চৰকাৰী। হম।
মোক কানছিল সেইকাৰণে মাতিছিলে।
গলি?
নগলো, মই গৈ কৰিম কি মোৰ যদি ইন্টাৰেষ্ট নাই। আৰু মই ৰচুন এডালত গ্ৰাউন চিকন মই। কি কৰিব লাগিব, ঘৰৰ গৈ গৈ পেলাই মানুহক বুজ যাব লাগিব সেইডাল এই গেলা গমজলৰ পাৰি নেকি তই ক?
সেইটো হয় বাৰু দেই। অ এই এই এইডাল কাম, এই এইডাল কাম কৰিব নোৱাৰি দেই। ঘৰে ঘৰি গৈ লৈ পেলাই যে যে বুজাই থাকিব লাগে মানুহক আকৌ কিছুমানে এতিয়া ধৰি লও তই। এতিয়া যে আমাৰ গাঁওৰ ফালে যে কোনোবা অচিনাকি মানুহ আহিলে সুদ পোছ কৰে ভাই ক'ৰ পৰা আহিছত। কি কথা হেন তেন কিবা কিবি ঢেৰ।
সেইটয়ে এইটো, মানুহক ৰাস্তা ঘাট বুজাই থাকিবি ঘৰত গৈ বুজাবি এই ৰ'। কী ৰাস্তা কেইটা মই আমুক। টোপাই আমই তামুক টোপাই আছিলো মই এনেকুৱা কৰিছিলো মই তেনেকুৱা একো মাথাটো বেয়া নহবেগাতে
কি কৈছ?
সেইটো কাৰণে, নাই নাই মই বোলো ভাই মই নকৰো তোমালোকে কৰা। মোক এইবিলাকত নাটানিবা।
মোৰ ভয় লাগে দেই। আৰু এইগালক কৈ কাম কি কচোন মই, সেই গেলা গুমডটোৰ ৰ'দত ঘূৰি ঘূৰি।
কিন্তু এইখিনিতেও ফাইদা হয় আমাৰ একোডাল নহয়। তই এটা কাম নকৰ ক অফিছনা। হেল্ল'। হেল্ল'